হেল্ল শুনা পাইছা?
অ পাইছো তুমি তোমাৰ মাতটো ভাল তোমাৰ মাতটো শুনি
ইতা পাইছা? অ কি কৰি আছা?
আছো এনে। তুমি?
হা মই এনে বহি আছিলো অলপমান। তোৰ মোবাইল চাৰ্জ আছিল ন অলপমান চাৰ্জ লগাই আছিলো আৰু।
অ চাৰ্জ নাই নেকি?
নাই আছে মানে তাৰ চাৰ্জিঙো লগাই আছো।
অ‌ অ।
অ পাছত
দিনটো
এ আজিৰ দিনটো একো কৰাই হোৱা নাই। আজি দিনটো খাল এনে ঘ-ঘৰত থাকিল, কিবা কামবোৰ আছিল কাম কৰিল তোৰ ৰুম-চুম চফা কৰিল‌ অলপ ৰুমটো চিজিল অলপ কৰিল। এনেই দিনতো ঘৰতে বহি একো কৰা হয় নাই আজি দিনতো। কৰিম ভাবিছিলো মই ভাবিছিলো অলপমান অ অলপ বাহিৰত যাম কিবা কাম আছিল মোবাইল কিবা দেখাব লগা আছিল। যাম ভাবিছো লেকিন উঠাতে দিৰি হৈ গল না, মানে মই উঠো দুটা দুটা তিনিটা দুটা উঠি ৰুম-চুম ঠিক কৰা চাৰিতা মান বাজি গল এতিতা কি সন্ধিয়া উলাম সেইকাৰণে যোৱা নাই। কালি মান চাম আৰু।
উম হয়।
উম।
ময়ো মানে কি, ময়ো উঠিলো কিমান তাত মই আজি আজি জল্দি উঠছো সাতটাত উঠি কিনে আ উঠি কিনে অলপমান আ কি হয় আ স্কুলটো নাই। সাততাত উঠি কিনে অলপ অ মোবাইল-চোবাইল চাই
অলপমান মুখ-চুখ ধুই আহি কিনে অ অলপ চাহ খাই কিনে অলপ অ মোবাইল-চোবাইল চাই, আহ ভা আ অলপ খেলি খেলি আহিকিনে আৰু ভাত-চাত খাই কিনে আৰু অলপ ৰেষ্ট লৈ অলপ খেলিব গৈছো। ক্ৰিকেট খেলি কিনে আহি কিনে অ চাৰিটা বাজিল অলপ কিবা খাই টিউশচন আহিছিল টিউশন আহি কিনে অলপ পঢ়ি কিনে অ খাতা চাত চাহ খালো আৰু এতিয়া মাই ভাত বনাইছিল পিছত জিম আহে জিমৰ পৰা আহি কেনে মায়ে ভাত বনাই আছে কিবা খাম এতিয়া অলপ পিছত, তুমি আহ তোমাৰ তো ক'লে তুমি।
অ মই মানে এতিয়া ভাত বনোৱা হল মানে খাও মানে অলপ পিছত। খাব মন কৰা নাই, এনেকে অলপ আধা ঘন্টা পিছত অলপ খাম আৰু।
উম।
তাকে মই ভাবিছিলোঁ আজি মানে, তোমাৰ যেনেকা আজি তুমি চাই মানুহ বিলাকৰ যেনেকুৱা, মই আজি ভাবিছিলো আৰু যেনেকা তুমি মানুহ বিলাক চাই, সস্তাখনত তোমাৰ তুমি মানুহ চা চোৱা তুমি মানে মানুহখিনি গ'ল তেনেকুৱা মোৰ মানুহখিনিৰ, এতিয়া কোনে কৈছা, হেল্ল?
অ অ পাইছো, এতিয়া পাইছো।
মই কৈছো মানুহখন ইমান হৈ গ'ল ৰাস্তা যেগাতো তোমাৰ পপুলেকে পপুলেশ্যন ইমান পৰিল তোমাৰ। ইমান পপোলেশ্যনত তোমাৰ যেনেকা, মানুহ বিলাকৰ কিবা কয় চিভিক চেঞ্চ কয় যেনেকা আমি। চেঞ্চ চেভেঞ্চ কয় না চিভিকচেঞ্চ চন মানে মানুহ বিলাকৰ নাই ইমান কমি হয় যেনেকা ৰাস্ত জাবৰাখন ক'ত পেলাব লাগে ক'ত পেলাব নালাগে এইটো চা মানুহ ডাষ্টবিন থাকিব ওচৰত, ডাষ্টবিন থাকিলেও ডাষ্টবিনৰ চাইডত পেলাব। আ না তাপিছত তামোল খাই পেলাই ৰাস্তাত থু পেলাব, দিৱাৰত পেলাব, তাপিছত যেনেকা গভৰ্মেণ্ট কৰে কাম বিলাক যেনেকে ত ৰং মাৰিল, দলংখন বনাল, কিবা কৰিল মানুহবিলাক দলংখন বনাৰ লগে লগে সিহঁতে যাব থু পেলাব তামোল খাই পেলাই য তোমাৰ তমাৰ বিমল বিমল অ তবাকু কিবা থাকে ন তোমাৰ বিমল কি কয় তবাকো থাকে, গুটকা, পান মচালা তো খাব আৰু তামোল পেলাব লাল কৰি দিব পুৰা মানে থাকে না। কি কিবা নতুন বনিল চব কথা আগত দাগটো লাল দাগি থাকিব আৰু।
উম হয় হয়।
এইটো মানুহ বিলাকৰ চিভিকচেঞ্চটো মানে গভমেণ্ট কৰে কামবোৰ মানে, কেতিয়া কৰে মান কেতিয়া নকৰে নকৰা টাইমত আমি কৈছ এনেকা গভৰ্মেণ্টত লেকিন মানুহবিলাকৰে আ কম নহয় মানুহ বিলাকৰ যদি চোৱা গভমেণ্ট যেতিয়া কাম কৰে, মানুহ বিলাকৰ অলপ চাব লাগে না যেনেকা এজন মানে গভমেণ্ট নতুন বাছ চলাইল নহলে কিবা বনাই ইটো মানুহবোৰ ভালকে চলাব লাগে অলপ লম্বা চলিব কাৰণে মানুহবলাক নহয় তামোল খাব থু পেলাই যাব। ট্ৰেইন যেনেকা তুমি ট্ৰেইন নতুন আহিল, ট্ৰেইনত তোমাৰলোকে থু পেলাব কি পেলাব লেতেৰা ৰাখিব চাব মানা কৰিব এক নকৰিব লাষ্টত কব আৰু গভমেণ্ট এ গভমেণ্ট একো নিদে একো নিদে ভালে একো নিদিয়ে বাহিৰত তোক ইমান ভাল ভাল দেই আমাক নিদে এনেকা। মানে গভটে অলপতো চেষ্টা কৰে লেকিন মানুহ বিলাকে নিজে মানে, ভালকে নাৰাখে বস্তুবিলাক তো গৰ্ভমেণ্টে কিমান কৰিব তোমাক, ঘৰত আহিতো বুজাব নোৱাৰে। কি এনেকা কৰিবি এনেকা নকৰিবি।
অ' হয়।
মানে, ডাষ্টবিন থাকিব ডাষ্টবিনৰ ওচৰত ডাষ্টবিনত নেপেলাব যাবৰা, ডাষ্টবিনৰ চাইডত পেলাব যাবৰা এনেকা আৰু। মানুহ বিলাক নাথাকিলে আৰু।
উম উম।
ইয়া গভমেণ্ট কিয় কৰিব লাগে আৰু মইতো ভাবো এনেকা তুমি যেনেকা এ গভমেন্টে এ এনকা যোনে যোনে এনেকা কৰে এ খালী ফাৰ্ষ্ট টাইমত এনেকা কৰিলে ধৰা পাইলে ফাইন দিব লাগে। ফাইন দিয়াৰ পিছত এনেকুৱা কিবা কৰিলে? এ এ গভমেণ্ট এট ক্লাছত কিবা দিব লাগে ফাইন দিয়াৰ পিছত এনেকা এ ছয় মাহ এ- ছয় মাহ সাত দিনা এই ছয় সাত দিনা পাঁচ দিনক জিলত দিব লাগে। ইয়াৰ পিছত এনেকা অঁ কৰিলে এক মাহাক দিব লাগে জেলত দিয়া পিছত দুই মাকৰে এনে কৰি কৰি মানি- অলপ শাস্তি পাব তে তাই অলপমান মানুছ তোৰ দিব হলো-
অঁ অঁ হঁয় হয়ঁ এনেকুৱা হঁয়।
তুমি কি ভাবা মানুহ চিফিকে আজিকালি যেনেকা হৈ আছে।
মানে আজিকালি চিভ চা মানে আংকুল বিলকুল নাইয়ে। মানে খাই কত থুকি দিয়ে তম্বাকু খাই কত থুকি দিয়ে। এই এক পাৰ্চেণ্ট নাই মানে এটা- নতুন ৰদ বনাই তাতে ঠুকি ঠুকি- কি কৰি দিয়ে ত'ত আৰু কি কয় মানে আমাৰ জেঞ্জি জেঞ্জি যিবিলাক আছে- সিহতৰ আছে সিহতে দাচবিনত পেলাই নিজৰ কণ্ট্ৰিটোক ভাল ভাল- চা, হয় মানে আমাৰ আমি ভালে হয়ঁ আংকল বিলাকে এনেকুৱা কৰে আমিও- কৰো ইমান নকৰোঁ। আৰু কি কয় আৰু তুমি যেনেকুৱা কৈছিলা কি-
ৰাহি অঁ ফাইন দিব লাগে অঁ এনেকুৱা কৰিব লাগে মানে এনেকুৱা পচিবলতো- এনেকুৱা নহয় ক কি এ কাক কাক যোগ দিব এনেকুৱাতো পইচাটো- কি কয়, সেনেকুৱোটো গমেন্টে পইচাটোয়ে অঁ মানে- তো হ'ব অঁ মানে ফাইন দিলেতো- কোনোবা ব্লেক ব্লেক ব্লেক কৰি দিব- মানে অলপ ভ্ৰষ্টাচাৰ এনেকুৱা হয়না। অঁ এনেকুৱাই কৰিব পাৰি ন সেনেতে আৰু দিলেতো - সোমাব ইমান পচিবল নহয় মানে কি কয় ইমান মানুহ কৰে- চবকতো জিয়েন হোমাব নোৱাৰে না ইমান ত জেয়েনো নাই। মানে অলপ অহ- সেহতক এ পানিচমেন্ট দিব লাগে এনেকুৱা জব দি দিব লাগে। কোনবা কোনোবা এনেকুৱা এনেকুৱা পেলাই সেনেকুৱা সহত জব দি দি- কি কৰে যোনে এটা পেলাইছে সিহতক এশটা উঠাবা দিব লাগে। এনেকুৱা কৰিব- উমঁ আৰু জুনে ঠুকে আহ আৰু- আৰু জোনে পা পাণ তামোল থুকে- সেনটে হেটক থবা লাগে জেলত ইমান- চবতে নাখায় না পান এনেকুৱা সিহঁতকো- দুইশ এক জোনে থাকিব হেণ্টক- দুই দুইশ এনেকুৱা উঠাব দিৱ লাগে। তেতিয়া সেহতে গম পাব আমাৰ কানট কেনেকুৱা চাফা ঠাই। থবা লাগে হয়ঁ নে নহয় তুমি কি কোৱা?
সেইটো মানে আৰু জানা শাস্তি কৰিব লাগে আৰু মানে- মানুহবিলাক ওপৰত মানে কোনো মানে চবেতো নহয় লেকিন থাকেনা মানুহবিলাকে যেনেক- কিন্তু চোৱা আজিকালি মানুহ য'তে ত'তে মুঠিব হাগিব মানে বাথৰুম থাকিব- এনেকে বাথৰুমৰ ওচৰতে মুতিব আৰু ক'ব এই মুতি পকাৰে- পাঁচৰ টকাৰ কৰি দিম কি দহ টকাৰ কৰি দিম এইটো আমি নালাতে কৰিলো ম নেগা মানে মানুহ বিলাকৰ থাকে মানে পইচা কোন থাকে পইচা থাকিলেও পইচা নথাকে আৰু যেনেকা বাথৰুম যাবা পাঁচ টকা লাগে কিন্তু অ ক'ব পাঁচ টকা কোনে দিব মুতিবৰ কৰিব নালা ওচৰত কৰিব এনেকা কৰিব এনেকা তুমি চাহ আজিকালি যেনেকে মানুহবিলাক এই পপুলেশ্যন কম বঢ়ি আছে মানুহ জাতি বিলাক গঢ়ি আছে। এনেকাই মানে তুমি অলপ কিবা কৰিব লাগে না অলপমান চফা কৰি ৰাখিব লাগে বস্তু বিলাক তুমি চোৱা এনেকা ইমান মানুহ খন হৈ আছে চাফা কোন ৰাখিব নিজৰ ওচৰত? ত কিমান বেমাৰী খন আহে তোমাৰ যেনেকা মালেৰিয়া আহে ডেংগু আহে মাখিবোৰ আহে। কি কি হয় এনেকা হলেইতো তোমাৰ থাকাই ভাল নহব সনে চাফা কৰি ৰাখিব লাগে। বেলেগক কাৰণে নহয় নিজকৰ কাৰণে বেলেগকে নাৰাখিলে নিজকে ৰাখিব লাগে আৰু মানে। বেলেগে নিজে চাই লিব তুমি নিজৰ চাব লাগে না বেলেগে পেলায় তো। তুমি কিয় পেলাব লাগে?
হয় হয়। আৰু কি কয়? এ তুমি যে কৈছিলা এইটো অ কি কৈছা ৰ'বা পাহৰিলোঁ সেই অঁ। অ পাঁচ টকা সিহঁতৰ লাগে পইচা থাকে পাঁচ টকা নিদি নিদিয়ে সিহঁতে কি কয় বিমল লৈ খায়। নিজৰে এইটো বৰবাদ কৰে এটাই লাইফ পাইছে সিহঁতেও। তেতিয়াও কি কি খাই কিনে নিজে বৰবাদ হয় মৰে। সিহঁতৰ ফেমিলিও কষ্ট পায়। মানে এ বাথৰুম নাযায় পাঁচ টকা দি সিহতে পাঁচ টকাৰ বিমল খায়। খাব সেইটোয়ে সিহঁতৰ ভাল।
হয় নে নহয় তুমি কি কোৱা?
হেটো নাই খাই কি পায় তটো খাই তুমি তোমাৰে কষ্ট হৈ আছ তোমাৰ দাঁতখন লাল ল হৈ আছে কিবা হয় আছে তুমিতো খাবা। শুনাচোন তোমাৰ বেলেগৰতে একো নহব তোমাৰ হৈ আছে কষ্ট বিলাক।
উম হয় হয়।
উম এটাই মানে মানুহবিলাক নুবুজে নিজৰে মানে জীৱ-জন্তু চাব লাগে। নিজকে চাব লাগে অলপমান নিজৰ সহায় কৰিব লাগে সেইটো ফালটো বস্তু খাবা কম কৰিব লাগে অলপ নেগলেট কৰিব লাগে লেকিন মানুহ বিলাকে নিজক বুজিছো বেলেগক কয় কি লাভ আৰু।
সেইয়া আৰু আমি কি ক'ম। বেলেগ কান্ট্ৰি ও ত আছে বেলেগ কান্ট্ৰি ত ইমান ভাল চাফা হেতৰ হেতৰ হেতটো চিভিক চেন্স আছে খালি আমাৰ নাই মানে। বহুত মিনিমাম মেক্সিমাম চিবিল চেন্স আছে। অ আমাৰ যেনেকুৱা আমেৰিকা ছাইনা জাপান সিতঁৰ আছে মানে আমাৰ নাই ইণ্ডিয়া পাকিস্তান বাংলাদেশ আৰু কোনোবা নেপালৰো আছে। চিবিল চেন্স বহুত ভাল। আমাৰে আমাৰে আমাৰ কান্ট্ৰিজ নাই চিবিল চেন্স। নেপালৰ কিমান চেনজিয় প্ৰটেষ্ট কৰি ৰোড চড চব ক্লিন কৰি থয় গৈছে। ইণ্ডিয়াত এনেকুৱা হৈছে আজিলৈকে হোৱা নাই তুমি কি কোৱা?
তই ঠিক কৈছ মানে অলপ মানুহৰো দিমাকখন থাকিব লাগে অলপমান নিজৰ নিজৰে দেশ হয় নিজৰে দেশটো অলপ চাফা চিকুণ ৰাখিব লাগে আৰু এতিয়া আৰু গৰিবা য নালাগে এইটো চব কৰিব লাগে কি মানুহখনে নুবুজে এইটো আৰু
অ' হয় হয়
এহ দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল সীতাৰ কথা পাতিম তোমালোকৰ যিটো বিষয়ত এইটো ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ। অ' মোকো ভাল লাগিল কেতিয়াবা আ কেতিয়াবা পাঠিম কথা লগ পাম কেতিয়াবা হা দিয়া দিয়া অ' অ' দিয়া।
দিয়া হ'ব দিয়া ধন্যবাদ।